কি কৰিছা
মই এনে ৰাস্তা ফালে ওলাই আহিছো বাকী বাৰু ভালেই তোমাৰ
আচ্ছা মোৰ ভাল ভাল ভাল ঘৰত ভালে সকলোৰে
ভালেই বাৰু সকলোৰে ঘৰত
অ তাৰমানে আমি এতিয়া এই ঘূৰা বতৰ ন এতিয়া ট্ৰেভেলিঙৰ এটা কৰিবলৈ মন গৈ আছিলে ত তোমাৰ তুমি যদি যোৱা আমাৰ মানে তিনটামান ওলাইছো এতিয়া ত' তুমি যদি পাৰ্টিচিপেট কৰিব খোজা তেনেহ'লে হেৰি টকা অলপ যোগাৰ কৰি পেলাই আমি যাওঁ বলা আৰু
অ অ কণ্টেক কৰিবা তেতিয়াহলে পিছত
অ অ কণ্টেক মানে এই জুলাইৰ দহ তাৰিখমান আমি যাম তুমি কি কোৱা
অ মই বাৰু ৰেডি আছো বাৰু যোৱাত কণ্টেক কৰিলে হ'ল খালি
অ কণ্টেক মানে সেইটোৱে এতিয়া মানে আমি এইয়া লগত তিনটা চাৰিটা মান এ যাম বুলি কৈছে বাৰু দহ তাৰিখে কনফাৰ্ম হৈছে
কত এনে ক'ত আছে
যাম বুলি ক'লে এতিয়া অৰুণাচল প্ৰদেশ বা এয়া শ্বিলং ফালে যোৱ হলে ভাল ঠাণ্ডা প্লেচ না এতিয়া গৰম দিনত ভাল এনে সেইফালে যাবলৈ
উম দ অল কলে হ'ল কন্টেক কৰিলে হ'ল মোক
হা হা
কণ্টেক কৰিলে হল কৈছো
অ কণ্টেক কৰিম এনেই তুমি ক'ত ক'ত যাই ভাল পোৱা বাৰু এতিয়াটো গৰম বতৰত
গ'লে এতিয়া আমি এ অৰুণাচল যাওঁ নহবা ভালুকপুং নাইবা টাৱাং
অ ভালুকপুং নহ'লে অৰুণাচল নেকি
অ ভালুকপুং নহ'বা অৰুণাচল
হা
অ ভালুকপুং নহবা অৰুণাচল
অ তাৰমানে অৰুণাচলত যোৱা হওক তেনেহ'লে
উম পিছে তুমি এতিয়া বিজনেছ চিজনেছ ক কৰিছা নেকি
বিজনেছ মই এতিয়া বৰ্তমান পঢ়ি আছো আমাৰ ঘৰত আছে বাৰু মুৰ্গী হাঁহ এনেকে পালন কৰিছে মায়ে পালন কৰি আছে তাৰপিছত মই ভৱিষ্যতে ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছো বাৰু কি কৰো এতিয়া ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে তুমি কিবা জানা নেকি কোৱাচোন
অ অ অ' তুমি যদি মোক পাৰ্টনাৰচিপ ল'ব বিচাৰিছা ল'ব পাৰিবা, কন্টেক্ট কৰিবা পিছত।
অ' অ' পাৰ্টনাৰশ্বিপত থাকিবটো মোৰ মন আছে। বাৰু মও এজন পাৰ্টনাৰ এজন বিচাৰি ফুৰিছিলো। তুমি যদি পুৱা মোৰ লগত, পাৰিলা হয়। অঁ কণ্টেক্ট কৰিম বাৰু নিশ্চয় কিন্তু মানে এই বাৰিষা বতৰত অলপ কষ্ট হ'বতো। ব্ৰইলা টো সেইকাৰণে মানে কৰা নাই।
আমি বাৰিষাত নকৰো মানে হেৰিত কৰো নেকি ঠাণ্ডাৰ দিনত।
অঁ ঠাণ্ডা দিনত ভাল হ'ব কিন্তু এতিয়া বাৰিষ খা বতৰত অলপ কষ্ট হ'বতো গঁৰাল চৰাল বনাওঁতেই বৰষুণৰ বতৰ না
উম কণ্টেক্ট কৰিবা আৰু।
অঁহ। বাকী কি কৰি এতিয়া?
এতিয়া এনেই এইফালে ওলাই আহিছিলো ৰাস্তা ফালে।
আচ্ছা বাকী তুমি এনেই কিবা বিজনেছ চিজনেছ কৰি আছা নে কিবা পঢ়ি আছা?
মই এতিয়া বিজনেছ টো কৰি আছো বাৰু।
কৰি আছা ন' কি বিজনেছ কৰি আছা?
মই এতিয়া এখন মোৰ দোকান আছে কাপ
কাপোৰৰ দোকান আছে ন' অঁ ঠিকে আছে তেতিয়াহ'লে। মানে কাপোৰৰ বিজনেছত ধুনীয়াকে পইচাবিলাক ওলাই থাকে আৰু তোমাৰ ন।
উম।
আচ্ছা। দিয়া ঠিকে আছে তেনেহলে বিজনেছ যদি চলাই আছা ভালকে ভালেই, আৰু মইও যদি ইনফিউচাৰত ভৱিষ্যতে যদি ব্ৰইলাৰ ফাৰ্ম খুলো তেতিয়াহলে তোমাক‌ ল'ব লাগিব পাৰ্টনাৰশ্বিপত দুটাই খুলিম আৰু ভালকে ন'
উম। অহ।
কেয়াৰ থাকি বাৰু
হে নকৰা?
মানে বিজনেছটো তো কৰিবা ন তুমি খাটাং কৰিবা বোলো?
অ' কৰিব লাগিব বিজনেছটো।
এইটো কৰি পেলাই ভালকে মালামাল হ'ব লাগে আৰু দুটাই হৈ গ'ল আও
উম।
বাকীতো বাৰু ঠিকে আছে?
উম।
বৰ্তমান এতিয়া মানে কাপোৰৰ বিজনেজ দোকান খুলিব ইচ্ছা আছে ন!
উম, এতিয়া মানে মই ভাবিছো আৰু যোটা চেণ্ডেল আনিম বুলি ভাবিছো আৰু।
ওম ওম কাপোৰৰ লগতে অঁ চাইদ বিজনেজটো ভালেই হ'ব বাৰু বিজনেজ কৰিছা।
উম।
চাইত বিজনেচটো কৰিলে তোমাৰ এক্সট্ৰা মানে কামনি আহি থাকিব।
উম,
থিকে আছে। অঁ বাকী তোমাৰ হেৰী। আকৌ ভৱিষ্যতে এতিয়া যদি কিবা বেলেগ বিজনেছ কৰিম বুলি ভাবিছা নেকি, নাই ভবা?
ভাবা নাই বাৰু এতিয়ালকে।
হা হা?
ভাবা নাই।
অ হ'বানে মানে কাপোৰ বিজনেচতে তুমি মানে থাকিবা আৰু?
উম।
আচ্ছা।
হেল্ল'!
তোমাৰ অৱজটো আহা নাই ক্লিয়াৰকে।
অহ। কোৱা আৰু কৈছো।
হুম?
কোৱা আৰু কৈছো
অ আৰু বাকী সেইটোয়ে আৰু যদি ইনফিউচাৰত বেলেগ বিজনেছত কৰিম বুলি ভাবিছা, তেতিয়াহলে মোক ক'বা মই কিছুমান অভিজ্ঞতা আছে বাৰু মোৰো জনাম। যদি ইচ্ছুক হয়, তেতিয়াহলে মোক কবা উম। আচ্ছা।
অঁহ
হা? বাৰু ঠিকে আছে। বিজনেচটো কৰিব লাগিব। আৰু কৰিলে আমি নিজে এটা ভৰিত থিয় হব ভাল লাগিব ন। ত' কিমান নো জব বিচাৰি ফুৰিম। হা?
তুমি মাংস খাই কি কি ভাল পোৱা?
মই ব্ৰইলাৰ, খাচী। এইবিলাক ভাল পাওঁ, গাহৰি ভাল পাওঁ, গাহৰি ফেভেৰেট মোৰ। আচ্ছা। ত' গাহৰি খাই ভাল পোৱা মানে?
অ
ঠিকে আছে বাৰু।
এ উম, কোৱা আক'?
বাকী এতিয়া বিজনেচটো কেনেকুৱা চলি আছে কাপোৰৰ? ঠিকে চলি আছে ন?
ঠিকে আছে দিয়া গৰম বতৰ না পুৰা হাফ পেণ্ট আৰু ইছপৰ্তিন পুৰা
উম চা মানে কি কি ৰাখিছা কাপোৰ বুলি কলে?
হা?
অঁ হেল্ল'!
অঁ কি কি থৈছা তুমি কাপোৰ?
কাপোৰ চাৰ্ট লং পেণ্ট, বেগী পেন্ট আৰু বেগী জীন্স।
অঁ।
আৰু এতিয়া ভাবিছো মই এই গৰম দিন ন এতিয়া
অঁ।
গেঞ্জী আৰু কি কয় পেণ্ট হাফ পেণ্ট।
অঁ অঁ সেইবিলাক বাছিলে বাৰু ঠিকে আছে ইয়াত, সেইটো ব্যৱসায় এতিয়া ভালেই চলিব। খালি এতিয়া তুমি জোতা মোজা যদি আকৌ এড এড কৰিম বুলি ভাবিছা, তেনেহ'লে কৰি দিয়া জল্দি।
সি ভাবিছে যে কণ্টেক্ট কৰি আছো।
অঁ অঁ তুমি কণ্টেকট কৰিবা মোক বাৰু নিছ তেতিয়া মই তোমাৰ লগত বাৰ্থনা দিম বাকী বাৰু ঠিকে আছে। এইবিলাক চলি থাকিব আৰু বেলেগ ব্যৱসায়ত মাথা মাৰিব লাগিব দুটাই তেতিয়া মানে আমি ডেভলপ হ'ব পাৰিম।
আৰু কোৱাচোন বাৰু কি খবৰ বাকী ভাল।
খবৰপাতো ভালে বাৰু, এতিয়া তুমি কি কৰি আছ।
এতিয়া এইয়াতে আছো আৰু বৰ্তমান কি কৰিম এতিয়া, বাকী বিজনেচ মাথা মাৰি আছিলোঁ বিজনেছত কি মথা মাৰিব পাৰা তুমি যদি পাটনাৰ আহিব পাৰা তেতিয়াহ'লে ভাল হ'ব মোৰো বিজনেছ টো আগবাঢ়িব অলপ।
ঘৰৰ খবৰ ভালে নে চাবৰে?
উম ভাল ভাল তোমালোকৰ?
মোৰো ভালে বাৰু।
অঁ, বাকী তোমাৰ কি ঘৰ কোন কোন আ
জানিচ ঘৰত দাদা মা ফাদাৰ আৰু আইতা।
অঁ, ঠিকেই মানে তুমি এ আমাৰো আছে মা ভণ্টি আছে বাইদেউ।
অঁ আৰু এপ্লাই চাবলৈ কৰা নাই নেকি ইন্টাৰভিউ বিলাকত?
তাকে ইণ্টাৰভিউৰ কাৰণে মাথা মাৰি আছো তথাপিও পালেতো ভালেই এতিয়া, নাপালেতো কি কৰিম আৰু বিজনেছকে কৰিব লাগিব ইন ফিউচাৰ। উম বাকী সেইফালে মানে দুটাও ট্ৰাই কৰি আছো জবো ট্ৰাই কৰি আছো বিজনেছৰ মাথা মাৰি আছো।
উম
যদি জব নাপাওঁ ভৱিষ্যত তেনেহ'লে এটা মাথা মাৰিব লাগিব আৰু বিজনেছৰ বইলাৰ ফাৰ্মটোৱে।
উম, সেইটোৱে ভাবি আছো ময়ো।
অঁ, ‌ তুমি যেনেকে এতিটা কাপোৰ ধৰা মেক্সিমাম এটা এমাউণ্ট আহি থাকে ন তোমাৰ লাভ হৈ থাকিব ইনকাম, ত তেনেকেইে মানে যদি কমাব পাৰো ইন ফিউচাৰ তেতিয়াহ'লে ভাল হ'ব আৰু।
উম
বাকী কি কৰি আছে বৰ্তমান?
হম
কি কৰি আছা বাকী?
এতিয়া এনেই বহি আছো আৰু হাৱা লৈ আছো গছৰ তলত বহি।
অঁ এতিয়া গৰম গৰমত গছত তলত বহি ভাল লাগে ন? ইফালে ওচৰত নদী আছে নেকি তোমালোকৰ?
মানে মই পাহাৰ ইলাকাত থাকো না।
অঁহ
পাহাৰ আছে নে আমাৰ ওচৰত মানে ঘৰৰ ওচৰতে, তাতে বহি আছো আৰু, মানে ইয়াত আহিবা তুমি কেতিয়াবা কণ্টেক কৰিম ফুৰিব আহিবা এনে।
নিশ্চয় নিশ্চয় ফোন কৰিবা মই যাম বাৰু এনেও পাহাৰ সেনেকা ইলেকা মোৰ ভাল লাগে বহুত। তাৰ ওচৰতে নদী থাকিলে আৰু ভাল লাগে তাত গা ধুবলৈ অ নদী আচ্ছা ত যাব পাৰি তেনেহলে ন
উ পিকনিক এটা হৈ যাব পাৰিব
হা আহ অ নিশ্চয় নিশ্চয় তুমি লগৰ কেইটামানক ক'বা মইয়ো লগৰ কেইটামান লৈ যাম বাৰু পাৰ্টি কৰিম গৈ
কণ্টেক্ কৰি আছো পিছত
উম কণ্টেক্ কৰিবা বাকীটো আৰু বিজনেছটো আমি আগবঢ়াব লাগিব তোমাৰ কাপোৰৰ বিজনছটো তুমি আগবঢ়োৱা মোৰ ব্ৰইলাৰ ফাৰ্মটো বাৰু নিশ্চয় মই এই কেইদিনৰ ভিতৰতে কৰিম ষ্টাৰ্ট তোমাক মই পাৰ্টনাৰশ্বিপ লম্ বুলি ভাবিছোঁ
উম
কি তুমি সহায় কৰিবা আৰু মোক ন
অ নিশ্চয় কৰিম সহায়
অ বাৰু এতিয়া তোমাৰ যিটো কাপোৰৰ বিজনেচ আছে সেইটোতো মই যোগ দিম বুলি ভাবিছোঁ তুমি যদি ল'ব খোজা ল'ব পাৰা
নিশ্চয় নিশ্চয় দিম
অ আৰু তো লাহে লাহে কাপোৰৰ বিজনেচ কৰি পেলাই তো বেলেগ এটা মাথা মাৰি দিবা ষ্টেচনাৰী চব দি দিবা তাৰ পিছত জোতা থাকিব চব মোজা থাকিব এইবিলাক থাকিবই
এখন হেৰি দিম নেকি ভাবিছো ৱাইনশ্বপ
অ ৱাইনচপ আৰু সেইটোও ভাল বাৰু কিন্তু ৱাইনশ্বপ খুলিবলৈ অলপ মানে খৰচ হ'ব যদি পাৰাটো ভালেই অ অ সেইটোৱে আৰু
উম
বাকীতো ঠিকেই আছে বৰ্তমান এতিয়া সেইটোৱে আমি বিজনেছটো আগবাঢ়ি নিব লাগিব
উম
বাকী ভালে ভালে কাৰণে হ'ল সকলোকিতাই মিলি পেলাই যদি কৰিব পাৰো
উম্ নিশ্চয় কৰিম একেলগে পাৰ্টনাৰশিপ মানে এটা লগ থাকিলে মানে বেছি ভাল হয়
অহ
এটা মানে পাৰ্টনাৰশ্বিপ থাকিলে বেছিকে অলপ হেৰি হয় ন কামটো জল্দি হ'ব
অ তাৰছত ঠিক আছে বাৰু তাৰপাছত তোমা লগত কথা পাতি ভাল লাগিল হব আমি বিজনেচটো আগবঢ়াই দিম ন ঠিক আছে দিয়ক হ'ব দিয়ক
হ'ব ৰখা অলপ
অঁ হ'ব দিয়ক অঁ
অ অ হ'ব হ'ব কালি কণ্টেক্ট কৰি আছো